শুনা পাইছে?
অ' শুনি আছোঁ।
অ',
মোৰ মাতটো শুনা গৈছে নেকি বাৰু?
নাই, নাই, নাই, মাতটো শুনিছো মানে ঠিকে শুনিছো আৰু নৰ্মেল শুনিছোঁ।
অ অ অ হেৰিটো শুনা নাই কি বুলি কয় অ স্পিকাৰত অহা নাই ন মোৰ মাতটো।
নাই নাই নাই আহা নাই ভালকে আহি আছে আজি।
অ' উম উম।
কি কৰি আছে আপুনি?
মই এয়া অকমান বহি আছো। উম, আজিৰ পৰাটো আমাৰ স্কুল, বন্ধ হ'ল নহয় এমাহৰ বাবে। গৰম বন্ধ আৰম্ভ হ'ল আজি। অ', অ', অ', আজিৰ পৰা, উম। আজিয়েই আমাৰ শেষ।
শেষ ক্লাছ আছিল চোন। উম, বহুত ভাল লাগে দেই। আগতে আমি, এতিয়া বাৰু নাই জীৱনত গৰম বন্ধ কিন্তু আগতে মানে ছিলে আৰু ভাল লাগিছিলে বহুত মানে এইটো দীঘলীয়া বন্ধ আৰু স্কুলৰ। বন্ধৰ ভিতৰত।
এই মাহটোৰ কাৰণে মানে শিক্ষকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল সকলোৱে ৰৈ থাকে আৰু কেতিয়া গৰমৰ ব ন্ধ পাম ফুৰিম এইকেইদিন আৰু পঢ়া-শুনাৰ পঢ়া-শুনাৰ লেঠা নাই ৰাতিপুৱা সোনকালে
উঠাৰ, লেঠা নাই। উম, আৰু মানে ফুৰা, ফুৰা ফুৰাও কৰিব
অ', অ', অ', অ', এই বন্ধটোতে মানুহে মোমাই ঘৰৰ যাব দূৰ মানে গৈ পেলাই দুয়ো কিছুদিন ঘুৰি ফুৰি আহিব। গাৱলে যাব আৰু নিজৰ নিজৰ পচন্দৰ কামবোৰ কৰিব। পাৰিব আৰু এইকেইটা দিন। উম, কি হয়, হয়। উম, উম তাকেইেতো নিজৰ নিজৰ পচন্দৰ উম, উম, অ'। উম, তাকেইতো। আৰু কিছুমানে অলপ দূৰৰ জাগালে ভ্ৰমণ কৰিবলৈও যাব। পাৰে।
অ', যাব পাৰে সেইটো ঠিকে আছে ভালে আপোনাৰ কি কি হেৰি আছে পৰিকল্পনা?
পৰিকল্প, পৰিকল্পনা বুলি ক'লে এনেকে বিশেষ এক ভবা নাই মোৰ অকমান মানে মানে শৰীৰটোৱে অকমান অসুখীয়া হৈ আছো যে। ভাবিছো এই কেইদিনত অকমান শৰীৰৰ যত্নই লম নেকি। কি ভাবিছো, অকমান মানে আৰামো কৰিম। লগতে খোৱা বোৱা খিনি অকমান নিয়মিত কৰিম নিয়মি
অ', শুনি আছো।
নিয়মীয়াকৈ খোৱা লোৱা কৰিম ৰাতিপুৱা অকমান পাৰিলে অকমান শৰীৰ চৰ্চা কৰিম বুলি ভাবিছ যোগ বা বা অকমান উ ব্যাম সৰু সুৰা ব্যায়াম কিছুমান কৰিম বুলি ভাবিছো আৰু চাওঁ কি হয়।
নাই, নাই ঠিকে আছে এমাহ সময় আছে নহয় আ আমি প্ৰথম দিনা মানে শুই ল'ব অলপ প্ৰথম দিনা মানে ইমান দিনৰ কষ্ট ভাগৰ খিনি মাৰি ল'ব তাৰ পিছত সোনকালে উঠি ৰুটিন এখন বনাই ল'ব আৰু ধুনীয়াকে।
অ', তাকেইটো তেনেকে ভাবিছো আৰু মাহ অ'। অকমান নিজৰে যত্ন লম বুলি ভাবিছো আৰু বিশেষ আৰু এনেকে ঘুৰিব ফুৰিব চিন্তা কৰা নাই গৰমতটো বহুত হ'ব যে ঘৰ উম, উম, উম।
আৰু জুলাই মানে জুলাইটোত টো আৰু পুৰা গৰমৰ বহুত মানে হেৰি গৰমতটো থাকে জুলাই আগষ্ট
গৰমটো আছে সেইকাৰণে বোলো ঘৰতে থাকিম অলপ খোৱা লোৱা খিনি অলপ ভাল তাকে যত্ন কৰি খাম। অলপ শাক-পাচলি এইবিলাক তেতিয়া ধৰাচোন মানে সদায় স্কুলত ৰাতিপুৱা ওলাই যাবই লাগে। তেতিয়াতো আৰু ভালকে খোৱা লোৱা কৰিবলে উম, উম, উম। মই নহয় হেনেই আৰু যেতেকে তেনেকে বনাই খাই গুচি যোৱা হয় ভাবিছো সেইকনা শাক-পাচলি অকমান এনেকুৱা গাঁৱলীয়া খাদ্যবোৰ অকণমান ভালকে খাম আৰু
উম উম কি কি খাব পচলা খাব পাৰে আপুনি শাক খাব পাৰে
পচলা কলডিল এইবোৰ অকমান এ যিবিলাক আৰু কিছুমান হেৰি হয় ন সময় লাগে বস্তু অ। অ সেইখিনি অকমান মানে যত্ন কৰেই খাম বুলি ভাবিছো আৰু
অ', অ', ঠিকে আছে মাতিব এদিন খাব যাম। মানে বেছিকে হেৰি নবনাব মাছ মাংস এইবোৰ বেছি কৰিব নালাগে এই ধৰক এনেকুৱা পচলা বনালে লাওৰাগ এনেকুৱাকে কি বনালে খাবলৈ যাম।
অ অ তেনেকে অকনমান যত্ন কৰি বনাম মাতিম দিয়া যিদিনাখন অলপ কেতিয়াবা অকমান ভেদাইলতা নৰসিংহৰ জোলো অকণমান বনাব পাৰি।
উম তেতিয়া বাৰু মাছতটো থাকিল ভাল লাগে দিয়কচোন ভেদাইলতা আৰু হেৰি নৰসিংহ
উম উম তেনেকে অকমান মিক্সিত মানে পিচি লৈ পোনা ইগ।
উম।
উম।
ঠিকেই আছে ঠিক ভালে আপুনিতো বনোৱা বনাই মেলি ভালে পাই চাগে।
অঁ, অঁ, তাকেইেতো।
সময়ৰ নাটনিৰ বাবে আৰু। অলপ দিগদাৰ হৈ যায় বাকী এনে আগতে বহুত। ধুনীয়া ধুনীয়া খোৱা মনত আছে মানে আপোনাৰ হাতৰ।
অ তাকে।
উম।
উম সেইয়াই তেনেকে ভাবিছো আৰু উম। কি কথা?
গৰম বন্ধতটো মানে আৰম্ভ হওঁতে ভাল লাগে। অ মই মই এতিয়া কিন্তু ভইচটো শুনিছো নিজৰ।
অ বাচোন। এতিয়া কোৱাচোন?
অ মই এ গৈছো যে গৰম বনত। টো আৰম্ভ হতেতটো ভালেই লাগে কিন্তু পতককে শেষো হৈ যায়।
অ মাহটো কেনেকে যাব গমেই নাপাম অ মাহটো কেনেকে মানে। উ যাব। পিছত এনেকে লাগিব এ গলেই দিন কেইটা আৰু শেষেই হ'ল তেনেক। লাগিব।
আপুনি আজি ৰাতিটো মনত ৰাখক, আৰু একত্ৰিশ জুলাইত ৰাতিটো মনত থাকিব ৰাখিব, ইমান দুখ লাগে, বহুত দুখ লাগে।
তাকে কি হয়, নিশ্চকৈ কৰা নহল
উম, মই বাৰু যেতিয়াৰ পৰা কাম কৰি সোমাইছোঁ, পাঁচদিনতকৈ বেছি ছুটি পোৱা মনত নপৰে। মানে এতিয়া ধৰক এমাহ থাকে কি ঘৰত থাকি গলে মানে, মানে সম্পূৰ্ণ ৰুটিন খনেই সলনি হৈ যায়। কিন্তু এই পাঁচ ছয় দিনৰ ছুটিত মানে কিবা কাম, বিশেষ কাম থাকিলেই ছুটি লওঁ যে, সেই কাৰণে কেতিয়াবা এনেকুৱা লাগে ডিউটি কৰি থাকোঁ। খাই ভাল, তেতিয়া মানে ডিউটিত অলপমান ৰিলেক্স আৰামো পায়।
উম উম উম
চুটিত নোহোৱাকে চুটিবোৰ ল খুব কষ্ট হয় মানে ইফালে সিফালে যোৱা ইটো কৰা সিটো কৰা এতিয়া
চাৰিওফালে মিলাবলগীয়া হয় যে উম আৰু মানে কি হয় আহ
কক
তাৰমানানে ডিউটি খ ডিউটিত চলি থাকিলে কি হয় মানে আমাৰ উম দিন দৈনিক ৰুটিন ঠিকে থাকে উ মানে ৰাতিপুৱা সোনকালে সময়মতে উঠা সময়মতে খোৱা খাই লৈ পেলাই ওলাই মেলি যোৱা আকৌ আহি পেলাই নিজৰ কামত ব্যস্ত হৈ যোৱা তেনেকুৱা হয় মানে ধুনীয়াকৈ মানে দিনটো মানে সুন্দৰ ভাৱে চলি যায় কিন্তু মানে এই বন্ধ দিন এটা পালে তাৰ মানে আটাইখন মানে ৰুটিন খন নিমিলা হৈ যায় উঠোতে খেলি মেলি খাওঁতে গোটেই খেলি মেলি ঘৰৰ কণ সখিনিও টাইমত হয়। কিন্তু মানে থাকিবা অহা যোৱা কৰি থাকিবা কিন্তু ধুনীয়াকে সময়ত সময়মতে। মানে কাম বোৰ হৈ থাকে। উম, সকলোবোৰ কাম সময়মতে হৈ থাকে।
এলাহ এলাহৰ ঠাই নাই মানে দৈনন্দিন ৰুটিনখনত। তাকে ময়ো এইকেইদিন ছুটিতে আছিলো ৰ'ব বহুত দিন ডিউটি যোৱাই নাই পাঁচ দিন মান হ'ল। এতিয়া কাইলে যাব লাগিব মনটো মানে এ যাবই নিবিচাৰে ছুটিৰ পৰা অহা পাছত ডিউটি।
উম উম উম। তাকেতো আকৌ তুমি অকন ফুৰি আহিলা বুলি শুনিলো।
ফালে গৈছিলো উজনিৰ ফালে। তাতে দুই এটা ঠাই চালোৱে লাচিত মৈদাম বুলি নতুনকে। খন এ হিমন্ত বিশ্ব শৰ্মাই। ইন'গৰেট কৰিছে। সেইখনত গৈছিলো। সপৰিয়ালে ভালে লাগিল বাৰু ঠাইখন ধুনীয়া।
অ'।
আহোতে ভাত এসাঁজ খাই ঘৰ ঘূৰি আহিলো আৰু।
উম উম উম।
মই নগলে সিহঁতৰো ফুৰা নহয় যে পৰিয়ালৰ মানুহখিনি মই গলে আৰু অকমান ফুৰিব যাব বিচাৰে।
উম। ঠিকে আছিলে এনেকে ঘৰ পেলাই অলপ মাজে মাজে মিলাই আহিব লাগিব আৰু।
উম সটো এইটো।
উমেতো গৰম হওক ঠাণ্ডা হওক বা যোৱাটোতো যাবই লাগিব আৰু। আ উম। গৰম গৰম বুলি তুমি আৰু কিমান দিননো বাচি থাকিবা।
ভালো লাগে বাৰু মানে অকমান পৰিৱেশতটো। ঠাণ্ডা তাতে জলবায়ুতটো ভাল। হেৰি আৰু প্ৰাকৃতিক চব খোৱা বস্তুৰ পৰা আদি কৰি। বতাহ বৰষুণ মানে তাতে প্ৰায় মই।
অ', বৰষুণ দিলে বাৰু ভাল বতৰতো। ইমান ঠাণ্ডা ঠাণ্ডা লাগি থাকে উম। তাকেই সনেকে চলিবলে সহজ হয় আৰু গৰম নথ ভাল লাগে অকমান।
উম, ভাল, ভাল। তাতে, বৰষুণত মানে একেবাৰে চোতাল ওলাব নোৱাৰা চব বোকা বহুত বৰষুণ দি আছে। সেইফালে দিছে নে নাই গম নাপাওঁ বাৰু এইকেইদিন।
অ', ইয়াতটো আছেই বাৰু বৰষুণো আছে, ৰ'দ ৰ'দো আছে, গৰমো আছে, মাজে-মাজে বৰষুণ এজাক-দুজাকো আহে।
উম, ঠিকে আছে বাৰু। এতিয়া ৰাত তিৰ সাজটো বনাইছে নেকি?
বনোৱা হ'ল। ৰ'বা, খাওঁ আৰু খাই লৈ অকণমান সেয়া কৰোঁ আৰু
উম, শুব পাৰিব আজি ধুনীয়াকে নিশ্চিন্ত মনে।
তাকেতো দিয়া, ঠিক আছে তেতিয়াহলে, অ', অ', দিয়া, অ', অ', ঠিক আছে, অ'।